হেল্ল' কত আছা অ' কোৱা। উ
মই আছোঁ কামতে আছোঁ তুমি ঘৰত নে বাহিৰত
মই বাহিৰতে আছো আহ আহ তাকে
আউট ষ্টেচন যাম।
উম
মানে বাহিৰত বাহিৰৰ ফালে যাব কৈছোঁ অফিচৰ পৰা ভাল বহুত ধুনীয়া বহুত ধুনীয়া ঠাণ্ডা হয় ইয়াৰ নিচিনা গৰম নহয়।
অ' তাকেইেতো
যাব কৈ আছো।
অ' চি মোৰ ফালেও টো বহুত ভাল লাগে ন' জেগাতো।
অ', তেনেকুৱাই আমাৰ অফিচৰ অ', আমাৰ অফিচৰ মালিকৰ লগত যাম।
অ', অ', কেতিয়া মানে যাব? বা
কালি মৰ্নিং যাম।
মৰ্ণিং যাবা।
উম, মইতো এনেও গৈ জাগা ফুৰি চাই ভালে পাওঁ ন নতুন জাগা চাই নতুন মানুহ লগত কথা পাত
অ', তাকেতো ভালে কামৰ প্ৰেচাৰৰ পৰা অলপমান হেৰি মুক্তি পোৱা যায় সেনেকুৱা দূৰ জেগাত যাই কেনে অলপমান ভাল লাগে আৰু ধুনীয়া ধুনীয়া জাগা নতুন নতুন।
উম।
শ্বিলঙৰ চাহটোতো বঢ়িয়া লাগে খাই কেনে, আচ্ছা বাইকত, অ', অ'।
আৰু মোৰ লগৰ জনেও যাব। বেলেগত
আমাৰো দাদা কালি গোটে ৰাতি ট্ৰেভেলিং কৰি আহিল। হেৰিলৈকে এয়া ভূটান চকলৈকে গৈছিল, উম, নলবাৰী যোৱা কথা আছি কিন্তু নলবাৰী পাৰ হয় আ আকৌ ভূটানলৈ গ'ল। ভূটান গৈ কেনে আকৌ আহিলে যোৱা আজি ৰাতিপুৱা মানে আহি পাইছে। ৰাতিপুৱা মানে আহি পাইছে, তাৰ পিছত আকৌ যাব বোলে কবাত চন্দ্ৰ ফুুৰবলৈ
উম, আচ্ছা, আচ্ছা ঠিকেই আছে, হুম।
ৰিং ভেলিতিও।
উম।
হুম। মই যাম মোৰ লগৰ জন আহিলে, আহিলেহে যাব পাৰিম, অ'। আৰু
পিছে তোমালোকে গ'লে কিহত যাবা?
আমি গাড়ীতে যাম বুলি ভাবিছোঁ। উম। বাইকত ট্ৰেভেলিং কৰি ভাল লাগে, যিহেতু গোটেই মানে চাই, চাই ভাল লাগে, আৰু যাই কেনে বতাহ-চতাহ লাগি থাকে গাত, ভাল লাগে। গাড়ীত গ'লেও বেয়া নহয় বাৰু, হুম হ'লেও স্কুটি বা বাইকত, অ', অ' আচ্ছা অ' হ'লেও মানে বাইকচ স্কুটিত গৈ কেনে, ভিউটোচ বেছি ভাল লাগে।
উম, আমি বাইকত গ'লে য'তে-ত'তে ৰখি চেল উঠি মাৰি, মাৰি যাব পাৰো, চাব পাৰো মন গ'লে, গাড়ীত গ'লে সেইটো নহয়, আমি যদি ভালকে ভিউ এঞ্জয় কৰিব নোৱাৰো তে গৈ কি লাভ?
তাকেতো।
উহুম।
আৰু কোৱা, ক'ত যাবা নেক্সট।
এতিয়াতো গৈয়ে আছো, মই এতিয়াও ক'ৰবাত গৈয়ে আছো, গাড়ীয়ে চলাই আছো, মানে বাইকে চলাই আছো, ৰৈ থকাত নাই আৰু, হু হু।
শুনা পালো।
উম। ট্ৰেফিকৰ মাত নৈ, চুনা পাইছাই চাগে। উম, গুৱাহাটীত গাড়ী চলাই ভাল নালাগে। ইমান
অ', তাকেতো খালী জেগা যেনেকুৱা, শ্বিলঙৰ ৰাস্তাটো যে একদম, ফ্ৰী থাকে আৰু অ' তাকে।
নতুন জেগাত যাম, মোৰ ভাল লাগি আছে। কিবা এটা, কালি যাম, নতুন জেগাত যাম, নতুন ফুড এক্সপিৰিয়েঞ্চ কৰিম, নতুন মানুহ লগত কথা পাতিম, ভাল লাগি আছে, তাত চাগে ঠাণ্ডাও হ'ব। কিবা লৈ যাব লাগিব, জেকেট বাগেৰা।
অ', কোন জেগাত যাম বুলি ক'লা? মেঘালয়, আচ্ছা। অ'।
ন? উম, অ', অ' চেভেন চিষ্টাৰ জেগাটোৰ নাম শুনিছিলোঁ, বহুত ধুনীয়া বুলে সেই
অ' সেইটোও বহুত ধুনীয়া হয়।
অ', ছেভেন চিষ্টাৰ মানে এয়া ক'ত আছে এইটো?
আছে ক'ৰবাত, তাতে ঠাণ্ডা দিনতে মানে শ্বিলং বাগেৰাত গ'লে ঠাণ্ডাত গৈ লাভ নাই, বেছিয়ে ঠাণ্ডা। এইটো টাইমত বেষ্ট হয়, এই মে' জুন জুলাইত যাব লাগে তাত। বঢ়িয়াই হয়।
অ'। তাতেইটো, আৰু এইয়া স্নোমল, স্নোমল পৰে ন।
বৰষুণ পোৱা যায় তথাপি ভাল আৰু।
অ' তাতে বৰফ ফৰ জেগাত স্কেটিং কৰি বহুত ভাল লাগে।
অ' জেগা নাই ইয়াতে। বৰফৰ জেগা গ'লে তুমি বহুত দূৰত যাব লাগিব। উম মই গৈছিলো নহয় এবাৰ শ্বিলং, এবাৰ দুবাৰ গৈছো এনেকুৱা টাইমতে গৈছিলো। ভাল লাগিছিল গৈ তাৰে মানুহ বিলাকে চুৱেটাৰ পিন্ধি আছিলে জুন জুলাই মাহতো।
অ' তাকে ইমান গৰমত। ত' তাতে চুৱেটা আৰু আমাৰ ইয়াতে কি ৰ'দ। দেউতা। উম। এ বাকি হেৰিত আ কলকাতা দিল্লীত বোলে বহুত
তাতে বহুত গৰম অ' তাত যাব নোৱাৰিবা। তেই।
সাগৰত গ'লে চাগে ভাল লাগিব তাতে অলপমান ভাল লাগে বতাহটো নদীৰ বতাহ ন'। অ গোৱা বাগেৰা তাতেতো যাই কেনে ভাল লাগে। এনেকুৱা টাইমত বিচ আছে ন'।
উম। মোৰ মানালীহে যাব মন আছিলে। কিমান মানুহ কিমান বাইক লৈ লৈ
অ' তাকেটো তেত যোৱা বহুত ইচ্ছা আছিলে। আমাৰ-মোৰ অ' মোৰ আৰু এটা জোগাত বহুত যাব মন। বহুত। মানে হেৰি অ কি কেদাৰনাথ জেগাটো
অ' যাব লাগিছিল যাম এদিন অহা বছৰ যাম চাগে
অ' তাকেতো। কিমান ধুনীয়া ধুনীয়া জেগা আছিল কেদাৰনাথ আছে হামায়া আছে তাৰপিছত আৰু, কিমান বহুত বহুত জেগা আছে নহয়।
উম তাকেতো,
তোমাৰ লগৰটো আজি কত গ'ল। নহয়, আৰু এজন যে, গ'লে যে
অ', সি ডিব্ৰুগড় গৈছে।
অ', ডিব্ৰুগড়।
তাতে তলাতল ঘৰ চাব, মোৰ কাজিৰঙা যাবও মন আছিলে।
টোত জাগাটো ধুনীয়া। উম, তাতে এশিঙীয়া গঁড় দেখা পাব, উম।
অকমান গৰম কমিলে যাম। এতিয়াতো বহুত গৰম ন, তাতেও গৰম।
আৰু কোৱা
এদিন ফুৰিব ওলোৱা যাম দিয়া, দূৰত বাইক ৰাইডিঙত।
অ', তাতে মানে বহুত ভাল লাগে আৰু সেনেকুৱা টাইপ কৰি কেনে। ৰাইডিং কৰি।
তাকেইতো।
দূৰ জাগা কবাত ট্ৰেভেলিং কৰিব মন গৈছে।
উম, যেনেকে ৰাইডাৰ বিলাকে যায়, বেগ-চেগ পেকিং কৰি একদম বঢ়িয়াকে তাৰ পিছত তাতে থাকে।
কিমান ভাল লাগে ন সিহঁতৰ?
কেম্পিং
হুম। কি ধুনীয়াকে বাইক লৈ কেনে যায় ইমান দূৰৰ-দূৰলৈকে যায়। অলপ অলপ ৰয় অলপ অলপ যায়।
ৰাতি জুই জ্বলাই থাকে বন ফায়াৰ কৰে কেম্পিং কৰে, নিজৰ খানা নিজে বনায়।
বাহ কি ভাল লাগে ন? ভাবিয়ে কিবা এটা ভাল লাগে আৰু আমি যেতিয়া যাম, তেতিয়া কিন্ত কি মজা লাগিব।
সচাকে, যাব লাগিব। মান মানুহে গৈয়ে আছে আমিয়ে যাব পৰা নাই
আমিও যাম নহয়
উম উম মইতো কালি যামেই তুমিতো কালি নোৱাৰিবা কালি বেলেগত যাবা
উম!
উম
ভালকে যাবা
অ' তোমালোকে কোন কোন যাবা কেইজন মান
মই আৰু মোৰ অফিচৰ কালিগ এজন আমি দুজনে যাম উ তাৰ বাইকতে যাম
অ তাৰে পৰণত তুন লগ পাবা চাগে আহ তাৰে নতুন নতুন খানা চেষ্ট কৰিবা
উম
হু তাতে দাম বেছি নহয় খানাবিলাকৰ, কিন্তু জাগাটো ভাল যে সেইকাৰণোটো চব মোৰ মানে উম একো নহয় ইমান ধুনীয়া লাগে গৈ এইখিনি পাৰি আৰু লায়ক হয়
অহা বছৰ প কা কেদাৰনাথ যাম হা
আহ তাকেতে কেদাৰনাথ তাৰ পিছত এই শিৱসাগৰতো অ তাৰ পিছত এয়া মহামৃত্যুঞ্জয় সেইটোতো নলবাৰীত তাছে
উহু নগাঁও
নগাঁৱ অঁ চাৰিআলি
উম মোৰ লগৰ এজনেতো হেৰিত গৈ আহিছে ন মন্দিৰত
আৰু হেৰি বশিষ্ঠ ফালে তোমাৰ সেই লগৰজন থাকে নহয় উম অ', অ' উম। অ' বৃন্দাবন অ' তাতে গলেতো ত' মানে এনেকুৱা লাগে মুক্তি পালো হেনেকে
কৃষ্ণই পাই যাবা আৰু উম মোক দেখাইছে নহয় ফটো চটো বহুত ধুনীয়া। উম উম।
উম, দিয়া তেনেহ'লে নেক্সট আমি তাতে যাম। ঠিক আছে দিয়া ৰাখিলো উম।